শুনিছ উম শুনিছ
শুনিছোঁ শুনিছোঁ ক।
অ', চাহ খালি
তা নাই খোৱা তই খালি।
খাই দিলোঁ।
মই যুচ খালো অলপ অলপ আগত যুচ খালোঁ।
মই যে ওলাই যাব নাপাওঁ উম।
আমাৰ ভাল ঘৰ ওচৰৰে দোকান আছে, সেইকাৰণে পতকে খায় পইচা থাকিল।
একেবাৰে সন্মুখতে আছে নেকি?
সন্মুখতে নহয় অকুমান, অকুমান যাব লাগে অকুমান।
আমাৰো আছে বাৰু ওচৰতে কিন্তু এ মোক যে যাব নিদি কিলে নহয়।
কোনোবাই লৈ যাব বুলি, যাবলে নিদিয়ে চাগে।
নহয় মোক সমাই সদায়-সদায় ঘৰৰ পৰা ওলাই যাব নিদিয়ে। মোক কি কয় জানানে নাই? মোক ঘৰৰ পৰা ওলাই গ'লে এইটো জ্ঞান দিব। ভাল ল'ৰা-ছোৱালী ওলাই নাযায় সদায়-সদায়। অভদ্ৰবিলাক সেই ৰাস্তাত ওলাই যাবই আৰু সদায়, এইবিলাক লাগিবে যাবলৈ এনেকুৱা কয় নহয় মই, নাযাওঁ
সোমাই থাকিবি, সোমাই থাকিবি ঘৰতে সোমাই থাকিবি।
মইয়ো কনচা নাজায় নহয়, মই অকল খাবলে এই সন্ধিয়া টাইম কনত মানে খাবলৈ ওলাই যাওঁ আৰু।
উম, খাবলে মই মোৰ খাবে মানে ওলাই যাব নালাগে, মোৰ ঘৰতে চব আছে যে, আৰু পাপা আমাৰ পাপাৰ দোকানতে আছে।
অহ, সেইকাৰণে ভাল আৰু।
নেটটো কাৰ বেয়া, তোৰ বেয়া নেকি? হা!
নহয়।
কি?
মই শুনি শুনিছনে নাই তই?
উম', উম', এতিয়া শুনিছোঁ হেৰি গোটেই গীটাৰ বজা দি বাজিছে। অহ, শুন না, শুন না? শুনিছোঁ সেই যে
কয় কি ক'ব